এ, এই অলপ এনেই মাথইফালে আহিছিলোঁ।
অ, অ।
তই কি কৰি আছ?
মই মানে আমাৰ লগৰ এটা ক'লে বোলে, এনেই পুলটে বহি বোলো মোবাইলটোকে এনে অকমান ইনষ্টাগ্ৰামটোকে খুলি পেলাই চাই আছিলোঁ।
আচ্ছা। বাকী ক'চোন আৰু ৰ'দ কেনেকুৱা আমাৰ এইফালে?
ৰ'দ মানে আজি হেৰি বৰষুণ অলপ দিলে, কিন্তু দেই আজি বতৰটো অকণমান ঠাণ্ডা হৈ আছে।
অ', আমাৰ ইয়াত ৰাম, ৰামটো ৰুমত যি ৰ'দ নহয়, ৰ'দৰ পৰা মানে ওলাব নোৱাৰি ক'লৈকো। আমাৰ তাত কি বৰষুণ দিছে ন'?
অই আমাৰ তাত বৰষুণ, বৰষুণ।
ভালেই হ'লে বৰষুণ দিছে যদি। ঠাণ্ডাতো পৰিছে ন' অলপ, অলপ চাগে।
ঠাণ্ডা অলপ অলপ মানে। ইমানো ঠাণ্ডা নহয়, মই মানে ফাৰ্মত লাগোতে আতে গোটেই গাত ঘাম বৈ মানে জোল বোৱা দি' বৈ' গৈছে আৰু।
আচ্ছা। মানে ধৰি লও হ'লেও অকণমান ঠাণ্ডা এটা পৰিছে কিন্তু ইমান নহয় আৰু।
ইমান নহয় অ', মানে কালি পৰহি নিচিনা নহয়।
গম পাইছোঁ, গম পাইছোঁ। কালি পৰহি আমাৰ ইয়াতটো থাৰ্টি ফাইভ, থাৰ্টি ছেভেন, থাৰ্টি এইট ডিগ্ৰী।
এ, আমাৰ ইয়াতো তেনেকুৱাই মানে নুবুজে।
অ'।
বাকী ভাতা-পানী খালি নেকি?
বাকী খালোঁ, খালোঁ। এইটো ফাৰ্ম কিমান আগবাঢ়িছে প্ৰচেচিং?
পোৱালি ভৰাই থোৱা আছে বাৰু, আজি চৈধ্য দিন হ'ল।
কিমান হৈছে আজি? চৈধ্য দিনৰ অ'। এইটো ভেকচিন চেকচিনবোৰ কিমান মান দিনত দিব লাগে?
ভেক চিনটোতো হেৰি বাৰ দিনত অ', ভেকচিনটো বাৰ দিনত দিব লাগে। তাৰ পৰা আকৌ হেৰি এনেই বেজি চেজিটো ছদিনত দিব লাগে।
আচ্ছা। ভেকচিনটো কি কোনটো প্ৰডাক্ট আনিছ বাওঁ?
হা' হা' ভেকচনৰ এইটো নামটো নোজানো নহয়।
অ'। সেইটো কি সাত দিনত দিব লাগে ন'!
অ', অ'। বাকি ঘৰত ভালে নে নাই তহতৰ?
উম', ভালে, ভালে চব ঠিকে থাকে আছে।
উম।
বাকি কি কয়লা নে ব্ৰইলা?
মোৰ ব্ৰইলাৰ, ব্ৰইলাৰ এই কোম্পানীৰ।
অ', অ'। সেইটো মানে তাহেতৰ প্ৰচেছটো কি এইটো ধৰি লোৱা সেহতৰ পৰা ফাইডা তোক চব ফ্ৰীকে দিয়ে নেকি?
ফ্ৰী হ' তোৰ মানে অকল ঘৰ চৰটো বনোৱা আৰু বাচন-চাচন এইবিলাক কিনা মেলাতো নিজৰ পইচা। বাকী পোৱালিটো সেহঁতৰ, মেডিচিন সেহঁতৰ, তাৰপা আকৌ দানা সেহঁতৰ। তই মানে পুহি মেলি দিব লাগে আৰু যদি, পঢ়ুতে মেলোতে যদি এনেকে ভাল কৰি দিব পাৰ ন' ৰিজাল্ট। মানে ৱেট চেট বেছি বহাই মেলি দিব পাৰ, তেতিযাটো এক্সট্ৰাকে বনৌচ আহে পইচাও পাওঁ।
আত আচ্ছা। মানে তই ঘৰটো তই নিজে বনিলি, প্লাছ বাচন-বৰ্তনবোৰ নিজে আনিলি।
অ'।
তাৰপা সেহঁতে পোৱালি দিলে, সেহতে বাকী দানা চানা চব সিহঁতে ভেকচিন চেকচিনবিলাক
ভেকচিন আমি দিব লাগে, খালি বেজিতো সেহতৰ সিহতৰ মানুহে দি থৈ যায়হি।
আচ্ছা, কিমান সিহঁতে কিমান ডাঙৰ প্লেনিং বুলি কৈছে মানে!
পঞ্চল্লিশ দিনত নিব পঞ্চল্লিশ দিনত তই যদি চাৰি কেজিও বনাব পাৰ বোলে। এক কেজি দুশও হৈ আছে তে। তেতিয়া ৰিজাল্ট বেয়া হয়, যদি এ চাৰি কেজি। ছাৰে তিনি কেজি এনেকুৱা মাৰে তেতিয়াতো মানে পইচা বহুত পৰিমানে তোৰ বাৰশ পোৱালিত তই। আশী হাজাৰ মান পাই যাবি।
আচ্ছা মানে সেইটো আশী হাজাৰতো ধৰি ল তোৰ তোলে থাকিব নে কি?
অ' মোলে মোলে।
অ' যোনটো ভাল বিজনেচটো ভালে আছে তেতিয়াহ'লে।
উম।
মানে ধৰি ল এমাহ কষ্ট কৰিব লাগে। এমাহ কষ্ট কৰি তোৰ যদি এমাহ কষ্ট কৰি ত। টকা ত্ৰিশ হাজাৰো পাৱ এইটো তো আপত্তি নাই দেখোন।
উম উম।
মানে নাইন টু ফাইভ জব কৰাতকৈ ঘৰতে থাকিলে ঘৰৰ মানুহবিলাকো পালি গাঁওখনো পালি।
অ' অ' অ তোৰ মানে তোৰ ৰাতি অ' ৰাতিপুৱাই এবাৰ তো। পানী চানী দানা চানা দিব লাগে। তাৰপৰা ৰাতি এবাৰ পানী চানী দানা চানা দিব লাগে তাৰপাতো তই সেই ৰাতি। ৰাতিপুৱাৰ পৰা একেবাৰে সন্ধিয়া লৈকে তোৰ সেইখন দেখোন ক ফাৰ্মত নাথাকিলেও ক'বাত থাকিলেও থাকিব পাৰ।
তাকে ন তই বাৰ বাৰশ নে কিমান বাৰ হেজাৰ।
নহয় বাৰশ বাৰশ।
বাৰশত যদি তই আশী হাজাৰ কথাটো কৈছ আশী হাজাৰ পালে দেখোন বহুত আৰু।
উম খালি ৰিজাল্টটো ভাল কৰিব পাৰিব লাগিব। যদি ভাল নহয়।
খোৱাই দিবি দানা চানাতো সিহঁতেই দিব এভেইলবল যিমান হয় হয়নে নাই। ত দানা খুৱাই দিবি ডেইলি খুৱাবি দানা চানা ভিটামিন চিটামিন খুৱাই দিবি।
উম ভিটামিন চিটামিন বিলাকৰো আজিকালি বহুত দাম আকৌ। এতিয়া তোৰ এটা ভিটামিন আছে আধা লিটাৰটোত। পাঁচশ টকা টো আধা লিটাৰটো দুবাৰ দিবলৈ আতেহে ৰাতিপুৱা এবাৰ আৰু গধূলি এবাৰ।
সেইবিলাকৰ কাৰণে পইচা সিহঁতে নিদিয়ে নেকি?
নিদিয়ে নিদিয়ে তই যদি এক্সট্ৰা ভিটামিন কিনি পেলাই খোৱাঅ' ৱেট বঢ়া তেতিয়া মানে সেইটো নিজে খৰচ কৰিব লাগিব।
অ সিহঁতে ভিটামিন কি দিয়ে খাবলৈ।
সিহঁতে ভিটামিন অকল তোৰ এনেকে প্ৰিমিয়াম চি বুলি এটা থাকে সেইটো দিয়ে। মানে প্ৰতিখন ফাৰ্মৰ বেলেগ বেলেগ এতিয়া আমাৰখনত প্ৰিমিয়াম চি দিয়ে। উম
উম উম। অ বাকী অলপ মানে নিজেও লাগিব লাগে আৰু।
উম উম।
ধৰি ল তই যদি আশী হাজাৰ কথাটো কলি ত বিশ হাজাৰ যদি তই নিজে খৰচ কৰি পেলে ষাঠি হেজাৰ থাকিলেও তো চৰকাৰী দেখোন চাকৰি।
অ'
সেইবিলাকৰ লাভ আছে দেই যদি কৰ ভালকে গুৰুত্ব দি কৰি চাবিচোন কি হয় এক মাহত। তোৰ ৰিজাল্ট এমাহৰ ৰিজাল্টো পাই জানো নে দুই তিনি বেষ্ট মান পৰিব লাগিব।
নহয় মানে তই। এই প্ৰথম বেষ্টতে বাৰু ভাল হয় কিন্তু হেৰি বেমাৰ চেমাৰ লাগিলে মেলিলে তেতিয়া লোকচান হয় আৰু। কোনোবাই বাৰ ধৰি লওক বেমাৰ চেমাৰ কিবা এটা লাগি গ'ল। তেতিয়া তোৰ মানে পোৱালি ছোৱালি মৰিলে লোকচান হ'ব মোৰ এতিয়া সেইটো হৈছে মানে পোৱালি মৰিছে যে।
অ' কিমান মৰিল?
মোৰ এতিয়া ডেৰশ প্লাছত গ'ল বাৰু, ওৱান ছেভেণ্টি কিমান হ'লগে।
অ', কেলে মৰিছে আকৌ পোৱালি?
এই ম'হে কামুৰিলে মানে, মই আঠুৱা নতৰা কাৰণে ম'হে কামুৰি পেলালে পোৱালীবিলাকক। এতিয়া সেই গ্ৰাউড বুলি কয় বেমাৰ এটাৰ সৌটো আহিলে।
সেইকিটা যিখিনি পোৱালি মৰিছে, সেইখিনি সিহঁতে তোৰ কিবা কনচিডাৰ কৰিব নে নাই?
নাই, নাই সেইটো সেইফালৰ পৰাই কাট খাব কা মানে হেৰি হ'ব কাট খাব।
অ', সেহেতে সেইটো কাটিব ন, সেইটো তোৰ নিজৰ পৰা একো নাযায় মানে! অ', তেতিয়া ইমান এটাও দিগদাৰ নাই বাৰু।
উম। এতিয়া, তই এতিয়া যেনিবা তোৰ দানা চানা কথাটো কৈছোঁ। তোৰ হেৰি হ'ল যেনিবা, বাহিলে যেনিবা। তেতিয়া মানে লাষ্টত, যেতিয়া বাঢ়ি যায়। তাকে বোলে আধা কেজিকে বাঢ়ি গ'ল, তেতিয়া বেছিও দিব পাৰা এনেক এক কেজি দুই কেজি কে খোলাকে।
অ'।
তাতো কয়লাৰ এটা দুটা। উম, ব্ৰইলাৰ এটা দুটা যদি পিছত খাওঁ নিয়াৰ পিছত যেনিবা খাওঁ বুলিও ৰাখি থ'ব পাৰ তেতিয়াটো তইও বেচি পেলাই দুটকা এটকা পাবি।
পাই অ', মানে সেইটো সেহঁতক যদি এ, নিবলৈ আহোঁতে তই ক' বোলে বইলা, ব্ৰইলাৰ দুটা তিনিটা দি যাব, তেহঁতে এনেই দি
উম, অ', দি থৈ যাব, দি থৈ যাব।
অ', ঠিকে আছে।
অ', ক'ব লাগিব মনে, মনে ৰাখি থ'লে যেনিবা পিছত সেইফালৰ পৰা পইচাটো অকমান মাইনাচ খেলি মেলি হৈ যায় আৰু।
উম, উম, উম, মানে টাৰগ্ৰেটো পোৰালেই হ'ল আৰু ন'!
অ', টাৰগ্ৰেটো পুৰালে হ'ল।
উম, ঠিকে আছে। বাকী লগতে কয়লা বুলি ভাবিছো নেকি?
নাই, নাই মই এইবাৰ প্ৰথম যে মই সেইবিলাক একো কৰা নাই বাৰু।
এটা কাম কৰি চাই লওঁক, প্ৰথম বেজটো পুহি লওঁ লাহে ধীৰে যদি এইটো ব্যৱসায়টো ডাঙৰ কৰিব পাৰে, এতিয়া কয়লাৰ ব্ৰইলাৰ হাঁহ পাৰ মুৰ্গী চব লগতে ভৰাই দিবি।
উম।
নাই ঘৰত তহঁতৰ এনেকৈ লাগিব পৰা মানুহ আছে জানো?
নাই আমি মায়ে মইে বাবায়ে এনেই লাগি থাকোঁ।
উম।
বাবাই ইমান লাগিব নোৱাৰে, মায়ো ইমান লাগিব নোৱাৰে। ভাইটিও অলপ চলপকে থাকে হি আৰু ফাৰ্মতে, উম।
এ, লাগিবলে দে আৰু যোনে যেনেকে পাৰে লাগিলে হ'ল।
উম, উম।
কথা আছে এ
উম। এতিয়া ক'ত আছ আৰু ৰুমতে আছ নে?
মইতো ৰুমতে বুলি ক'ব পাৰি আৰু এই ৰ'দত ওলাব নোৱাৰি গ'লো এই ৰুমতে ইফালে সিফাল ঘুৰি ফুৰিছোঁ।
অ', অ', ভাত পানী কিহে খালি?
ভাত আজি শুদা অ', দালি।
অ', অ'।
কি বনাবি, কি নবনাবি কৰি থাকোঁতে, থাকোঁতে এই, এই অলপ আগত ভাতটো খাই বোলো ফোনটোকে চাই আহিছিলোঁ।
অঁ অঁ। এ এই গৰমো নহয়। হা হা। এ শুনা নাই নেটৱৰ্ক পোৱা নাই।
অঁ অঁ।
হেৰি হ'ব দে তেতিয়া।
অ' বাৰু কি শুনা নাই নেকি?